হেল্ল'
অ' শুনিছা নে?
অ' শুনিছো কোৱা।
অ' আছো।
এ' এনেই আছো, অপ আহিলো আৰু, বাহিৰৰ পৰা অলপ ঘৰত আহিছো। তুমি?
মইয়ো এই বাহিৰৰ পিনে গৈছিলো, ঘৰত আহিলো।
হয় নেকি? চাহ তাহ খালা নে?
চাহ খোৱা নাই, অলপ পিছত খাম।
হয় নেকি, অ'অ' এনেই চাহ তাহ খাই ভাল পোৱা নে?
এ' চাহ খাই মই ভাল নাপাওঁ। তেনে
এ' একে দেখোন, মই চাহ খাই ভাল নাপাওঁ।
মই চাহ খাই ভাল নাপাওঁ। বেছি মই মই মানে কি, মই এইবিলাকে ভাল পাওঁ, আৰু মই ভাততো হ'লেই হ'ল আৰু, তোমাৰ এইবিলাক ৰুটি চুটি বাহিৰা বস্তু ভাল পাওঁ, ফাষ্ট ফুডটাইপ।
উম, সে মই ফল মূল খাইকে বেছিকে ভাল পাওঁ। চাহ টাহ ভাল নাপওঁ।
ফল মূল ভাল পোৱা নেকি?
উম, ফল মূল খাইকে বেছিকে ভাল লাগে।
ফল মূলৰ কি ভাল লাগে? ফল মূলৰ কি ভাল লাগে বেছি?
কল, মোৰ ফল মূলত এনেকুৱা একো বস্তু নাই যে যিহেতু মই বেয়া পাওঁ। হা বেছিকে ভাল পোৱাতো আছে, এনেকুৱা বস্তু তো নাই, যিহেতু একো বেয়া নাপা এইটো বেয়া পাওঁ মই নাখাওঁ বুলি নাই চব ফল মূলৰ একো বস্তু নাই যি মই নাখা। চব খাই দিম, খালী এইটো বস্তু কি বোলে বেছিকৈ ভাল লগাটো আম, লিচু, বহুত বাছে। অ' লিচুটো বৰ বেছি, অ' টা বস্তু বৰ ভাল লাগে,
আপেল,
আপেলো খাই দিওঁ, ভাল লাগে,
আৰু কি ভাল লাগে?
আপেল ভাল লাগে কঠাল ভাল লাগে কঠাল ভাল লাগে আৰু তাৰপিছত তোমাৰ উম বহুত আনাৰ অ সেইটোতো ফেভৰেট নকবা এই কাটিক আৰু নিমখ দিব লাগে ই
আৰু তোমাৰ যাম যাম যাম ভাল
যাম খাও যাম ভাল লাগে
মোৰো ভাল লাগিল
তোমাক বেছিকে ভাল লগা ফলটো কি হয় আছে
ভাল লাগে তোমাৰ আনি ৰছো ভাল লাগে
আনাৰসো ভাল লাগে উম আপেল টো ভাল পোৱা নে
আপেলটো মই সিমান ভাল নাপাওঁ
বহুতো শুনা পাইছো আপেল ভাল নাপাওঁ বুলি আপেল টো বেয়া লগা বস্তু কি আছে মিঠা সেইটো থাকে আপেল
আপেলটো এনে ভালেই অলপ গেছ কৰে আপেলটো বেছি হাললে
হয় নেকি মোক কৰা নাই দেই আহ
অলপ গেছ কৰে আপেলেল গেছ পৰে বেছি ভালে তোমাৰ
আগুৰে
আঙুৰটো বেয়া নালাগে আঙুৰ কলা আঙুৰতটো ভাল লাগে তোমাৰ যিটো মিঠা আছে
কলা আংগুৰ
অ পলাটো ভাল পাওঁ মই অ
হয় ন আৰু ৰঙাটো
ৰঙাটো ৰঙাটো আহ ৰঙা নাই নেকি নাঙুৰ তেনেকে
এটা এ ৰঙাও আছে দেখোন এটা এইটো কেৰেলা চাইডত পায়
অ আমাৰ ইয়াত মই পোৱা নাই খাই পোৱা নাই কিন্তু
সেইটো পুৰা চিন দি এ একদম আঠা আঠা বনাইকে থোৱা হয় যায়
আঙুৰটো
আহ
অ ৰঙা সেইটো মানে বহুত ম পিঠা থাকে চেনি পানীত ব এইটো উৱা হয় তাক
হয়
সেইটোও ভাল লাগে কিন্তু বেছি মিঠা হোৱাৰ কাৰণে খাব নোৱাৰো
অ মিঠা মই মিঠাটো ভাল লাগে আৰ
মিঠাটো ফল মূলত মিঠাটো ভাল লাগে কিন্তু কোৱা নাই কিন্তু সেইটো চেনি দিয়া মিঠা ন সেইকাৰণে ভাল নালাগে ফল মূলটো নিজে যি নেচাৰেল মিঠা হয় ন সেইটোত সেইটো তুমি যিমানো খোৱা একো টো নহয় সতি নহয় আৰু তোমাৰ যি অ যি তোমাৰ মিঠা দিকে খায় সেইটোত ক্ষতি হব পাৰে উ অ বেছিকে তুমি আহ ফল মূলত কি খাই কে ভাল পোৱা
ফলবুলত মানে বেছিকে মই এই বিখে ভালে লাগে গোটেই খিনি ভাল লাগে নাচপতিটোও ভাল লাগে তোমাৰ।
নাচপতিটো। অহ নাচপতি। অহ-অহ নাচপতি, মধিৰাম খাইকে ভাল লাগে নে?
উম
অ মধিৰাম মোকো খাইকে ভাল লাগে। আমাৰ ঘৰত ধঢেৰ গছ আছে মধিৰিমৰ কিছুমানে ভাবে নহয় ঘৰত গছ থাকিলে এ ইয়াৰ এইটো বস্তু ভাল নালাগে, তেনেকুৱাাতো মোৰ একো নাইে আৰু তোৰবুজ ন? অ', অ' তোৰবুজ অহ এইেইটো খালে মানে মোক পানী খোৱা যেন লাগে। অ ৱাটাৰ মেলন নামে তাৰ ইংলিছত ৱাটাৰ মেলা আমাৰ এই ভাল লাগে। এইটো ক ক'ব গলে তোমাৰ, অহ খাইকে ভাল লাগে। অ খাল মানে পেটতটো ভৰি যায়। বেছিকে খাব লাগে ঠাণ্ডা কৰে পেটৰ অ গৰমৰ কাৰণে বহুত ভাল। অহ সেইদিনা আহ হয় সদিনা আমি বজাৰত এটা কিনিকে দুজন লগে কান্ তিিকে তাতে খাই দিছো। ভাল লাগি যে।
আৰু
চাৰি পিচ বনালো।
জুচ কৰি ভাল লাগে তোমাৰ?
জোছ কৰি আমিতো ডাইৰেক্ কাটিে খাই দিছো। কাপ ক মাৰি দিছো ৰাচ তাতে ভাল লাগিছে। তেনেকুৱা কিবা ৰাস্তাত খাই পাইছে নে তৰমুজ-চৰমুজ? ঠাণ্ডা হলেতটো ভাল আৰু এনে গৰমত এনে গৰম খাব কাৰণে এইটো
নাই ভাল-ভাল
মিঠা আছিলে বহুত, টেষ্টি আছিলে। খালো নহয়। তাৰপিছত তোমাৰ ধৰা উ এনে তোমাৰ ঘৰত কি-কি গছ আছে যেনেকুৱা ফল মূলত?
ফল মূলৰ আমাৰ তেনেকেই নাই আমাৰ অলপ মাটিৰ অসুবিধা অলপ মাটি কম আছে আমাৰ ইয়াত। এনেকে ৰুব, ৰুব পৰা জোগা নাই। তেনে মানে কি আছে গাঁৱৰ কিছুমানৰ তাত আছে লগৰ লৰাৰ তাত
উম
গাঁৱত খাও আৰু যাই আমাৰ ঘৰত নাই তেনেকে এ মজুৰিআম আছে এডাল না দুডাল
অহ মধুৰিআম আছে আৰু আৰু নাৰিকল
নাৰিকল নাই জাগা নাই তেনেকুৱা আৰু ব কাৰণে
হয় নেকি আমাৰ ঘৰতটো কি কি কি ফল মূল খাবা ক'বা সেই কি এটো জাগা হে হে আমাৰ ঘৰত আছ চব আছে নাৰিকল আছে তামোল আছে হা আহিবা কেতিয়াবা উম আহিবা চিজনত চব বস্তু পাই যাবা কিন্তু এটাই প্ৰব্লেম হৈ আছে এ একেদিন এবছৰ দুবছৰ মান হ'ল এই কেৰকেটুৱাটো বহুত কত কৰি আছে এই নাৰিক নাৰিকলটো ফুটা কৰি খাই পেলাইছে আৰু তাৰপিছত এবাৰ আম ঢেৰ লাগিছিলে আমটো সৰুতে পৰাই পৰাই পৰাই এতিয়া চাৰি পাঁচটা মানে আছে গছত আৰু এই এইটো ভাবা নাই ইমান পাৱৰ যে এইটো নাৰিকল ফুটা কৰি কে পানী খায় তাৰপিছত নাৰিকলটো বেয়া হৈ যায় আগতে আমি বছৰ বিহুত আমি আ তোমাৰ অ কিমান অ কিমান জোৰা তোমাৰ আ পাঁচ ছয় হাজাৰৰ আমি নাৰিকল এ বিক্ৰী কৰিছিলো বিহুত এইটোত তেনেকুৱা নহয়ে
কেৰকেটুৱাই আছে আমাৰ ইফালে আছে আমাৰ ইয়াতো নাই এতিয়া নাৰিকল নাই সেই তেনেক চ আহাই ফেলে
উম কেৰকুটা কেৰকুটাৱে বহুত সেইটো অশান্তি দিছে আমাৰ মানে অ কাৰো মানে সেইদিনা উম লিচু তোমাৰ ভাবা এনেকুৱা লাগিছিল ন পছত গছটো পুৰা এনেক। পৰি আহিছিল নিছো লগা কাৰণে। অ লেছো। তাৰপিছত। অ ঘৰৰে। এ। ঘৰতে তাৰপিছত লগা পিছত আমি খালোঁ অ ঘৰৰ ওচৰতে ৰাত ভৰ দিন ভৰ কেৰকুটাা খাই খাই আমিতো বেছি খাবই নাপালো। এক মনা মান ছিঙি লো লিছো। ইমান ডাঙৰ কোছো। এই ব আমাৰ কি। গুটে অশান্তি দিছে সময় নিদিয়েহে।
লেচুৰ গছ কেই লেচু গাজ কেইডাল আছে। তোমাৰ লেচুৰ গছ কেইডাল মান আছে।
দুদাল আছে। আছে লেচু গছ এটা এটা গছত মানে। এ এক বছৰ লাগে এক বছৰত নালাগে। আৰু এটা বছৰত দু দু কে লাগি থাকে। কে। এটা গছটোত আছে দুটা গছ আছে অ। বছৰে বছৰে লাগে এটা গছত এটা বছৰত নালাগে কোনটো বছৰ বা লাগি যায়। কোনটো বছৰত নালাগে কিবা হয় তাৰ।
এইবাৰ লাগিছে না।
এবাৰ সেইটো গছত লা নাই এটা গছতহে লাগিছে।
পোৱা নাই বি বি বিক্ৰী কৰ।
এ ঘৰতে খাওঁ। কিছু ঘৰৰ কাষত মানুহবোৰ আছে সিহঁতক দিওঁ সিহঁতে আহি খাই সৰু পোৱালি গোটা আহে সিহঁতে খায়।
ঠিকে আছে।
অ আৰু তোমাৰ।
আৰু আৰু কল আছে। কি কলছে নাই নাই নাই কল নাই মালভোগ চ কল তো ভাল লাগে খাই পিনি।
উম এইটো মালভোগ কল লগাইছিলে সাই নাই মানে গছটো হৈছিলে। গছটো মানে তোমাৰ কি হব এক বছৰ মান লাগে দুই তিনি বছৰ মান লাগে তাৰপিছত গছটোত মানে ফল নধৰা হৈ যায় মানে গছ। তটো মানে তাৰ ৰুই। বেলেগ। জগত ৰুব লাগে তাক একো সময় পোৱা নাই তেনেকুৱা লগোৱাৰ কাৰণে সেইখন্তু হোৱা নাই জাহাজী কলটো একবাৰ লগালে মানে হৈয়ে থাকে।
চাৰ্জি কলটো ভাল লাগে। পহাই বহুত ভাল লাগে দঘল দীঘল আছে ন চাৰ্জি কলটো।
উম মিঠা লাগে তোমাৰ অ। মিঠা থাকে আৰু তোমাৰ কিছুমান জাহাজী কল সৰুত পৰি যায় ন সেইটো পকিলে পুৰা মিঠা হৈ থাকে।
পৰাম হয় ভাল লাগে জাহজী মই মালভোগ কলত থাকি জাহজী কলটো বেছি ভাল লাগে।
অ মালভোগ কলো বেয়া নালাগে মালভোগ কলৰ এটা বেলেগ টেষ্ট পায়। সেইটো ভাল লাগে ম হয় নেকি আৰু চেনী কুল আছে আমাৰ ঘৰত উম চেনী কুলো আছে। তামোল গছ ঢেৰ দেখিবলৈ পাবা তামোল নাখা, হয় খাই মানে খাই শেষ কৰিব নোৱাৰে। বহুত ধেৰ আছে ন। আহ এক বিঘা মানত তামোল গছেই আছে। সেইটো লগো আছে আহ তামোল বিক্ৰী কৰে উম আহ। হয় হয়। অ দিয়া ঠিক আছে তেনেহ'লে ইয়াৰ বিষয়ে অ ইয়াৰ বিষয়ে ভালকে পিছত কথা পাতিম দিয়া আহ আহ দিয়া।